অহ, কি কৰি আছা?
শুনি পাইছা?
মই পাইছো। কি কৰি আছা তুমি?
অ এই আছো ৰব। ফোনটো কাটা গৈছিল চাগে ন?
উম, আমি যে এটা টপিকত কথা পাতি আছিলো যে কি বুলি কয় লাষ্ট আমি যে টপিক এটাত কথা পাতি আছিলো যে অ আমি।
অ হেইটোৱে, আপুনি কি কৈ আছিলে?
মানে অনলাইন শ্বপিংটোৰ ওপৰত কথা পাতি আছি ন আমি। মানে তোমাৰ মানে তোমাৰ অনলাইন, বিটো কি হৈছে জানে, মানে তুমি ধৰি লোৱা আজিকালি তুমি যিকোনো ব ধৰি লৰ ক্ষেত্ৰতে ক আৰু, আৰু মানে মেইনলি এটা কথা ক'ও যে, কি মই তোমাৰ। জিঅ' মাৰ্টত মানে কাম কৰিছিলোঁ ন। মানে জিঅ' মাৰ্ট তোমাৰ কি দুটা ভাগ আছে, এটা কি তুমি জিঅ' মাৰ্ - মাৰ কামাৰ এ থাকে মান ত কাষ্টমাৰ বিলাকে যাব পাৰে। যাই কেনে বস্তু কিনিব পাৰে ন। ঠিক আছে কাষ্টমাৰ। এনেকোৱা এটা থাকে। আৰু এটা তোমাৰ কি দেখে জান এটা জিঅমেৰ ডাক ষ্টৰ থাকে তোমাৰ ডাক ষ্টৰ। য'ত তোমাৰ অনলাইন মানে বস্তু চেল কৰে। আৰু তুমি মানে, কি বুলি কয়, অনলাইন বস্তুটো চেল কৰিব পাৰ বিক্ৰী কৰিব পাৰি আৰু। তাত পৰা কাম কৰিছিলো ন চ' চ' এতিয়া মানুহ বিলাকে ঘৰত বহি। ঘৰত বহি যেতিয়া মানুহ বিলাকে অৰ্ডাৰ দিব ন, চ' আমাৰ তা বস্তুটো আহে আম দহ মিনিটৰ ভিতৰতে আম দিওঁ মানে মানুহ বিলাকে দহ মিনিটৰ ভিতৰতে পাই যায়। ভাবা
অ' মই জিঅ' মাৰ্ট মই দিছিলোঁ অৰ্ডাৰ ৰবা।
আচ্ছা তুমি কোনে আছোৱা তুমি যদি তুমি দোকানত। যোৱা দোকানৰ পৰা বস্তু এটা কিন কেনে তুমি ঘৰত যেতিয়ালা আহি পাবা।
অ'
ঠিক আছে কিমান টাইমত তোমাৰ ঘৰত? ডিভাৰ দি থৈ গুচি থৈ যাব মানে তুমি তোমাৰ ঘৰ। মাৰ্কেটলৈ যাবা। তোমাৰ যিখিন টাইম যাব। যাতে হা কি কিনি দোব তোমাক ঘৰ দি যিব বস্তু
অ' অ' অ'
মানে আজিকালি মানুহ মানুহ বোৰে মানে কি এনেকুৱা হৈছে? যে মানে মানুহ বিলাকক কম টাইমৰ ভিতৰত চলাইগে আৰু মানুহ বিলাকে মানে বেছি। য বিলাকত মানে কিমান গৰম চোৱা তুমি। আজিকালি কিমান এনেকুৱ গৰম বাঢি য আছে গৰম বিলাকত মানুহ ওলাব চলাব নোৱাৰে। কষ্ট পায় আৰু যিবিলাক ধনী মানুহ থাকে তাততেতো পইচা বহুত থাকে ন তাততে মান। নাথাকে চ সেইটো এনকা বাৰ ক দিয়ে। কি ক'বা আৰু মানে কি এই গৰমত ন মানে অনলাইন অনলাইন বুলি বস্তুতটো আৰু বহুত বাঢ়ি গৈছে। অনলাইন অৰ্ডাৰ বুলি বস্তুটো বহুত বাঢ়ি গৈছে। চ' মান কি বুলি ক সেইকাৰে অনলাইন মাৰ্কটটো বহুত বাঢ়ি যায় আছে। বহুত ডাঙৰ হৈ গৈছে। অনলাইনত তোমাৰ বুট এটা ভাল আছে। তোমাৰ যেনেকৈ তুমি অনলাইন তুমি বহুত বস্তু অৰ্ডাৰ দিব পাৰিব। যেনেকে ধৰি লোৱা মিছ' আছে। ফ্লিপকাৰ্ট আছে এমেজন আছে শ্বপিং ফাই আছে। এইবিলাকততো এইবিলাকতো ভাবা তুমি। বিলাকো তোমাৰ বহুত বস্তু অৰ্ডাৰ দিব পাৰা তুমি যিকোনো। মানে তোমাৰ যেনেকুৱা টাইপৰ বস্তু লাগে। তুমি সেনেকুৱা টাইপৰ বস্তু তাৰ পৰা অৰ্ডাৰ দিব পাৰা তুমি আৰু কি বুলি কয় তুমি যদি দোকানত যোৱা আৰু তুমি অনলাইন য দোকানত চাই তোমাৰ অনলাইনত। অকণমান কমতে তুমি বস্তুবিলাকৰ দামতটো কমি লয় অকণমান চ' দামতটো বহুত কমত পোৱা যায়। মানে বস্তুটো পেৰাস মিনিলি যাই বস্তুটো আৰু যদি তুমি যদি স এটা বছৰে পোন্ধ হাজাৰ বছ পাইছা এই অনলাইত তুমি এই বছৰো বাৰ হাজাৰত পাবা আৰু
অ' অ' তাকেতো ভালেই দিয়ক ভালে মানে।
অ' সেইটোয়েতো সেইকাৰণে ভাবি আছো। কি এ ন অনলাই কেনে এতিয়া সেইকাৰনে আমিও কিছুমান ধৰি লোৱা মোৰ। চাৰ্ড হওক থিচাৰ্ড হওক আহ তোমাৰ ধৰি লোৱা। পেণ ধৰক এইবিলাক বস্তুটো মই তোমাক কি বুলি কৈ অ অনলাইন পৰা অধাৰ ধিও
উ উম ভাল এইবাক ভাল আহে কিন্তু কোৱালিটি কাপোৰৰ কোৱালিটিবিলাক ভাল আহে চাবচোন বহুত ধুনীয়া আহে একদম। চফ চফ আহে।
হয় কোনটো অনলাইনৰ এপ কি মানে তোমাৰ ধৰি লোৱা, কিছুমান আছে হা অৱ, কিছুমান আছে এনেকুৱা যত তুমি কম মানে কমত অৰ্ডাৰ যদি দিয় দামটো যদি অকমান বেছি কম হৈ যায় ন এয়া তোমাৰ মানে
মানে ক কাপোৰতটো ইমান ভাল নাহে মানে অকণমান প্ৰাইচটো মিডিয়াম মানত ৰাখিব লাগে ধৰি লোৱা তুমি যে টি চাৰ্ট কিন খুজিচা নাইণ্ঠি নাইনৰ তৃষাত এটানে ইমান ভাল নাপাবা। কোৱালি ব যদি টু হাড্ৰেডৰ থ্ৰী হানড্ৰেডৰ ভিতৰতদি এটা টিচাৰত কিনা ন বহুত ভাল কোৱালিটি
উম উম উম হয় কিন্তু এইটো হয় বাৰু
মানে ভাল কোৱালিটিৰ মানে টি চাৰ্ট এটা পোৱা যায়। তুমি এনেই মেইনলি অনলাইনত কি কি বস্তু অৰ্ডাৰ দিয়া এনে!
মই চবেই লও মানে জুুৱেলাৰি পৰা তাৰ পৰা আপোনাৰ শো তাৰ পৰা আপোনাৰ আহ আহ মানে টি চাৰ্ট, স্কাৰ্ট, জিনস মানে মই ক'ব গ'লে মই, এভিথিঙে লওঁ আৰু
মানে চব বছৰ লোৱা আৰু তুমি আৰু মানে।
অৱ অৱ অৱ অ ভাল আহে মোৰ কোৱালিট বিলাক ভাল লাগে আৰু চফ্ট হয় বহুত চাবচোন, ৰাফ নহয় আৰু পিন্ধি মানে একদম পৰা আৰাম লাগে ফিটেড হয় পুৰা একদম। চাইজৰ পৰা চাইজ মানে চাইজ হওক কোৱালিটি হওক একো মানে প্ৰব্লেম নাই পোৱা আজিলৈ আজিলে মানে আৰু
হ চব ঠিক ঠিকে পোৱা যায় ন।
উম উম ভালে পোৱা যায়।
তুমি তুমি এনেই মেইনলি কোনটো মানে সেৰি পৰা অৰ্ডাৰ দিয়া। মানে প্লেটফৰ্মৰ পৰা অৰ্ডাৰ দিয়া অনলাইনৰ।
চবেই ইউজ কৰো এতিয়া এনেকুৱা টাইপৰ নহয় মানে মানে অ মেক্সিমাম মই সৰু হুৰা বস্তু যেনেকৈ মিছৰ পৰা লও জুৱেলাৰ বিলাক ত জুৱেলী বিলাক ভাল আহে। চেইন ইয়ৰ ইন এইবিলাক এনেকুৱা টাইপৰ চু এনেকে ফ্লিপকাৰ্ট ইউজ কৰো, এমাজন ইউজ কৰো, মিনট্ৰা ইউজ কৰো, চাবানাও ইউজ কৰো।
তোমাৰ চাবানা, মিনট্ৰ মিনট্ৰা আৰু মিছউ এই তিনিটা তোমাৰ বেছি ফ্ৰেচন ৰিলেটেড বস্তু বেছি চেল যায়। আৰু তোমাৰ ফ্লিপকাৰ্ট এমেজন এইবিলাক তোমাক বেছি ইলেক্ট্ৰনিক বেছি বস্তু চেল হয় আৰু এইবিলাক এইবিলাক
পিছত এইটো আছে। তাতেও অ তাতেও মই কেতিয়া তাতে অৰ্ডাৰ দিওঁ। টো ভালে আহে তাৰ পৰা।
তাতেও তোমাৰ কি মানে বহুত কম দামতে মানে বস্তুবিলাক ভালকে পোৱা যায়।
আৰু এভ্ৰিথিং পায় আপুনি জানেনে এভ্ৰিথিং পায় এভ্ৰৰিথিং পাই মানে চব পায়।
আৰু তোমাৰ ধৰি লোৱা ফ্লিপকাৰ্ট মিনিত হওক, লিংকিত হওক- তোমাৰ অ জিঅ' মাৰ্ট হওক। এইবিলাকত তোমাৰ বস্তুৰ দামটো অকণমান কিয় কম থাকে দোকানত চ তুমি জানানে।
নেজানো।
মানে কি বুলি কয় এইবিলাকৰ দামটো কম কম থকা মেইন ৰিজন কি জানাই এইবিলাক কোম্পানী যিবিলাক আছে ফ্লিপকাৰ্ট আছে, আমেজন, ব্লিংকিত এইবিলাক কোম্পানীয়ে ডাইৰেক্ট কোম্পানী লগত লিংক থাকে তাহেতৰ, মানে মানে তাহেতি চিধা কি কৰে জানা ডাইৰেক্ট চিধা কোম্পানীৰ লগত লিংক থাকে মানে চিধা কোম্পানীৰ পৰা বস্তুটো তাহাতে লয়।
অ অঁ অঁ।
এতিয়া মই একসাম্পল এটা দিওঁ ধৰি লোৱা। জিঅ'মাৰ্তৰ কথাটো কওঁ ডাক্ষ্টৰ। ঠিক আছে জিঅ'মাৰ্ত ডষ্ট- তোমাৰ অকল তোমাৰ ঘৰৰ নাই বা মানে আমাৰ গুৱাহাটীখতন আছে। গুৱাহাটীৰ বাহিৰৰ গাঁও চাওঁ পূজা তুমি পাবা। সেইকাৰণে তাহাঁতে কি কৰে তাহাঁতে তাৰ- কি খুলিলে ডিষ্ট্ৰিবউটৰ চেণ্টাৰ বুলি কয়। এইটো। হা এই ডিষ্ট্ৰিবউচন চেণ্টাৰটোত- মানে বহুত তাতে কোম্পানীৰ পৰা চিধা বস্তু তাতে আহে সেই ডিষ্ট্ৰি- উতৰ চেণ্টাৰটো তাহতৰে কোম্পানীত থাকে আৰু তাৰ পৰা চিধা- তোমাৰ যিবিলাক তোমাৰ জাগা জাগাত য'ত য'ত তোমাৰ ষ্টৰ থাকে। সেইবিলাক সেইবিলাকত জাগাত যায় আৰু।
অ' অ'।
সেইকাৰণে মানে কি জানা মেইনলি আমাক যেতিয়া বস্তু- তাহাতে মেইন কথা কি কৰে তাহাতে চিধা- কোম্পানীৰ পৰা লয়। লৈকিনে চিধা আমাক চেল কৰে। চ' ইয়াতে মানুহ তিন নম্বৰ, তিনি নম্বৰ পাৰ্চন নালাগে ধৰি লোৱা দোকানী বিলাকে কেনেকৈ কৰে, দোকানী বিলাক প্ৰথমতে কোম্পানীৰ পৰা ডিষ্ট্ৰিবিউটাৰ চেণ্টাৰত আহিব। ডিষ্ট্ৰিবিউটাৰ চেণ্টা ৰৰ পৰা হৌলচেলাৰ তাতে আহিব, হৌলচেলাৰৰ পৰা ৰিটেইল ৰিটেলৰ পৰা দোকানী বা ৰিটেইলৰ পৰা ডাইৰেক্ট হৌলচেলৰ বা হৌলচেলৰ পৰা ডাইৰেক্ট দোকানী, এনেকে টাইপত দোকানী বিলাকৰ তাতে বুজি পাইছা? মানে এটা দোকানী কেতিয়াও দিষ্ট্ৰ
ডাইৰেক্ট দিষ্ট্ৰিবিউটাৰৰ কিয় কিনিব নোৱাৰে কাৰণ কাৰণ ডিষ্ট্ৰিবিউটাৰৰ পৰা কিনিলে বহুত বস্তু কিনিব লাগিব। অকমান বস্তু কিনিলে নহয় ন। চ' দোকান এখনত কিমান বস্তু লাগে বস্ত লাগে। বাট ডিষ্ট্ৰিবিউটাৰ খিনিৰ কাৰনে মোটামুটি চলিশ পঞ্চাশ লাখ টকাৰ বস্তু কিনিব লাগিব। চৌ এনেকাটো দোকানী এটা কিনে কাৰণে প শ্চিবল নহয়া চল্লিশ, পঞ্চাশ লাখ টকা দোকানতে মাল ইমান নাথাকে। যদি চল্লিশ পঞ্চাশ লাখ টকা কৰ পৰা কিনিব ন। সেইকাৰণে সেইকাৰণে এইবিলাক যিবিলাক কোম্পানী আছে তাহাঁতৰ তাতেটো ধৰি লোৱা ব্লিংকিত, জমেট'। অ' তোমাৰ চুইগিও থাকে চুইগিটো তুমি মানে পাই অনলাইন চলো
আহ আচ্ছা।
অনলাইন অৰ্ডাৰ, অনলাইন অৰ্ডাৰ দিয়াৰ টাইমত মানে কি বুলি কয় আহ বহুত কমত তুমি প্ৰাইচ বিলাক চেক কৰিবা বহুত কমত পোৱা যায়। চ
অ' অ' সেটোৱেটো, অ' আৰু বস্তু বিলাকো কিন্ত ভালে আহে। ইমান বেয়াও নাহে ন, মৰমতেটো দিব পাৰে ভালে আহে ভালে হয়।
উম বস্তু বিলাকো ফ্ৰেছ এন্ড ভালে থাকে বাৰু, আৰু ফ্ৰুইটছ এন্ড ভেজিেবলো অৰ্ডাৰ বিলাকৰ পৰা।
অ' অ' ভাল আহে কিন্তু ফ্ৰেছ ফ্ৰেছ। অ' গম পাওঁ মই দি মই ভেজিটেবল দি দিওঁ। ফ্ৰুইটচ দি পোৱা নাই ৰব এতিয়ালৈকে।
মানে বিন, অনিয়ন, পতাটো দিছিলো। তাৰ পৰা আপোনাৰ গাজৰ আপোনাৰ আৰু, আৰু কি অ' সেয়াই স ভেজিটবল খিনি লৈছো।
অ' মানে এইবিলাক তুমি মানে দিছিলা আৰু? মানে তুমি যেতিয়া কিমান টাইম ভিতৰত তোমাৰ ঘৰত আহি পাইছে যেতিয়া অৰ্ডাৰ দিছিলা?
মোৰ ফ্লিপকাৰ্টতটো ছেভেন মিনিটতে আহি পায়। মই জীঅ'মাৰ্টৰ পৰাও দিওঁ কেতিয়াবা। ত মই ত হেনেকে বিলাহিও দিওঁ।
কিমান ল জিঅ'মাৰ্টৰ পৰা কিমান টাইম লাগে আহি পাওঁতে?
টেন মিনিটছ।
অ ফ্লিপকাৰ্টৰ পৰা কিমান মিনিট লাগে তোমাৰ?
সিমানে লাগে দিয়া বাৰু এইট, ছেভেন।
আচ্ছা। মানে যদি কম্পেয়াৰ কৰা বেছি জিঅ' মাৰ্ট বেছি ফাৰ্ষ্ট ডেলিভাৰী দিয়ে নে ফ্লিপকাৰ্টে বেছি দিয়ে?
এতিয়া দুটাই মোৰ কাৰণে চেমে কিন্তু জিঅ' মাৰ্টটো অলপমান বেছি ফাৰ্ষ্ট দিয়ে।
হা হা জিঅ'মাৰ্টটো বে
অঁহ।
অ অ আচ্ছা। তোমাৰ দুটাবাৰ দি থাকা মেইনলি।
নাপ দিওঁ।
উম উম। অ তোমাৰ মেইনলি কি বেছি দিয়া বেছ কি। গ্ৰচাৰী আইেম দিয়া নে তুমি বেছ ফ্ৰু মানে ভেজবে দিয়া।
নাই নাই ভেজিটেবলো দিয়া যায় মেক্সিমাম ৰ'ব।
উম।
ফকে মই দি পোৱা নাই নাই ন কেনেকুৱা আহে ফ দি পোৱা নাই।
আচ্ছা আচ্ছা আচ্ছা। এই মানে কি বুলি কয় অ বাকী তোমালোকৰ ঘৰৰ এনে ওচৰ ওচৰৰে কি বুলি। ক দোকান চুকান বহুত।
অহ।
দোকান চোকান বিলাকত মানে ধৰি লোৱা তুমি এ কম্পয়াৰ কৰি চাইছিলানে। দোকানৰ প্ৰাইচ।
উম চাইছো চাইছো অ উম চাইছো অনাম কমে আহে। সেই দোকান দহ টকা বিশ টকা হৈ দিছিলে।
অ আচ্ছা মানে অনলাইনত বাৰ কমাই লয় ন। আলেৰে। সে আজিকালিলাইন মানে তমাৰ বি মানে বেছি ডিমাণ্ড বাঢ়ি আছে মানে সেইকাৰণে। মানুহ বিলাকৰ অ সুবিধাও আছে বহুত সুবিধা পোৱা যায় অ। সেইকাৰণে মানে অনলাইনতে বেছি দিয়া যায়। ন তাহাঁৰ চেলো বহুতটাকে থ য এইলাকাহতে য যে কম্পানী বিলাক। চেলো বহুত থাকে তাতৰো প্ৰফিট হয় বহুত। ফোনটো ইয়াতে এটা কি তোমাৰ এ নিগেটিভ পইন্ট হৈ গৈছে। মানে এইবিলাক বস্তুৰ কাৰণে তোমাৰ আমাৰ ওচৰে পাজৰে যিবিলাক দোকান আহ আছে। এ আছে ন কিব লৈকে বহুত সময়। সমস্যা সন্মুখীনলগীয়া হৈ আছে। জি গৈছে কাৰণ তাহাঁতৰ চেল তেল বহুত ডাউন হৈ গৈছে। এইবিলাক বস্তুৰ কাৰণে মানে তাঁহতৰ চেল বহুত ডাউন হৈ গৈছে। সেইটো কথা বুজি পাইছানে। সেইটোৱে তো মানে কি কব আৰু এতিয়া তাতৰ।
তাকেইেতো।
চেল তেল ইমান ডাউন হৈ গৈছে তাহাঁতেৰো তাহতে যে কেনেকৈ চলিব পাৰিব সেইটয়ে ভাবো চিন্তা। লাগে আৰু মাজে মাজে পিছলৈ তো দুই দুই তিনি বছৰ পিছতো তাত। চেল তেল আৰু ডাউন হৈ যাব। কাৰণ কাৰণ ফিউচাৰত তুমি চবা চব অনলাইনে হৈ যাব।